হেল্ল, কি কৰি আছা?
এয়া চাহ আ খাই আছিলো।
কিহেৰে সতে
চাহ খালী গাখীৰ চাহ
অহ খবৰ খাতি ভাল নে?
ভালে অ
ক নছ
ঘৰত ঘৰত
অ আজ কাম নাই নিজে
কাম মানে
না ঘৰৰ চ পিছন চিছন ননি
অ নাই যোৱা নাই এই ভৰিতত অলপমান দুখ পাইছিলো আজি অলপ বেছিকে বিষাই আছে আৰু কলেজৰ পৰা অহি পোৱাহি অকণমান দেহ
কতটোত পাইছিলে
এ ভৰিতো দুখ পাইছিলো অলপ
কি কক বছিলে
দৌৰোতেনে অলপ দুখ পাইছিলো বুলি ভৰি ৰো
অ' বেছিকে নেকি?
উম বেছিকে নহয় অকল মোচোকাহে খাইছিলো কিন্তু বিষাই আছে মানে।
অ দগ জহা নাই।
উম এক্সৰে কৰিছিলো তাৰপিছত ভগা নাই বাৰ অ মলম চলম সানিছো, মলম চলম সানিছো বোলো।
অ' অ'
তাৰ পিছত এনেকে বনঔষধো বান্ধিলো।
হা
এইবোৰ কিবা বনঔষধো বান্ধিলো
আহ
তাৰছত কাইলে অলপ ভাল পাইছো হা
অ ভালকে থাকিবা অলপ কেয়াৰ ল'বা নিজৰ
অ অ চাহ তাহ খালে নে শুনি আছোঁ মই চাহ তাহ খালেনে বোলো অঁ অ আহ
হে চাহ তাহ খাবলৈ চাহ তাহ খাবলৈ নাপায় এনেকে।
উচত দ দুকান চ কাৰ নাই ন?
দোকান আছে পইচা নাই।
অঁ অঁ মানুহ নাই নাইকে থাকিব নাপায়, নাই নাইকে থাকিলে নাইকিয়া হৈ যায় হেনো।
হা
কে ক'লে আহে হেনো নাই মানুহে বেছি নাই নাইকৈ থাকিব নালাগে নাই নাইকৈ থাকিলে হেনো নাইকিয়া হৈ যায়।
এটিয়া আচা আচা বুলি কৈ বহি থাকিলে হ'ব নে কিনো।
আজ আছে আছে বুলি কৈ নালাগে, কিন্তু নাই নাই বুলিও ক'ব নালাগে।
তোৰ নাই নাই বুলি ক'লে কি হ'ব আছে আছে বুলি কি হব।
পজিটিভ ভাইভ এটা থাকিব লাগে আকৌ।
কাম কৰিলে পইচা আহিব কি বজি দিকে দিম ভছ। বহি থাকিলে পইচা বহি থাকিলে বহি থাকিলে পইচা আহিব নেকি।
কি খাই আছে?
শিখৰ। হেল্ল'?
আগতেতো নাখাইছিলে আজিকালি কিব কিয় খাল খাব ল'লে বা?
মানসিক টেনচনতে অকন চবাই থাকো। লো হেল্ল'? হেল্ল' অ'অ' অলপ ভাল লাগি থাকে অলপ, টেনচন বোৰ নাহে।
অঁ অঁ
ও' বাকী ঘৰত চবৰে ভাল?
সেইবোৰ খোৱালেই যদি টেনশন আঁতৰিলে হয় চবেই খালেহেঁতেন চাগে।
অ চবৰে নাটৰে চাগে মোৰ আতৰে কাৰনে খাইছো।
অ' মোৰো বৰ টেনশ্যন হৈ থাকে, মইয়ো খাবলৈহে ল'ব লাগিব তেতিয়াহ'লে।
চবৰে চব চবৰে নাটৰিব পাৰে মই আঁতৰে গৈছো।
তাকেতো মই খাই চোৱা নাই আজিলৈকে, খাই চালে গম পাম আতহে নে নাতৰহে।
অ মাইণ্ডটো ফ্ৰেচ হৈ থাকে অকমান।
অ' অ' অ' তেতিয়াহ'লে
নাজানো নিজৰ ইচ্ছা।
অ' অ' ঠিকে আছে এনেকে ক'লে ভাল। এনেকে অ আপুনি কি বেয়া আপুনি কি বেয়া কৰি আছে বুলি গম পাইছে নেকি?
বেলেগমাৰ বেয়াটো লোৱাতকে বেলেগাৰ ভালতটো লবলৈ চেষ্টা কৰিব
আপুনি ভালে কৰি আছে মাইড ফ্ৰেছ কৰি আছে
মই মোৰ ক্ষেত্ৰত ভালে
অ তাকেতো মোৰ ক্ষেত্ৰতো মোৰ ক্ষেত্ৰতো ভাল হ'ব কেনে বে হব আপোনাৰ ক্ষেত্ৰত য ভাল হ'ব পাৰে মোৰ ক্ষেত্ৰতো ভাল হব মই পজিটিভ কে ললেই হ'ল
ত তোৰ মত যেত খাবও পাৰো মইো নকওঁ ম তেনেকুৱা নাখাবিবা খা বুলি
অ' অ' ঠিকেই আছে, উম
বাকীৰ ঘৰত চবৰে ভালনে?
ভালে ভালে।
অ মাহ'তে কি কৰি আছে নো?
মা ভাত বনাই আছে।
অ' ঘৰতে আছেনে মাহঁত?
মা ঘৰে আছে অ'
পাপা
নাজানো ক'ত গ'ল দাবা
ভাই কি ভনতি
ভন্তি নাইম
কম্প নাই চাগে জতে অ হেল্ল' অ
উম কওক
অ বেই খবৰ খাতি ভাল
ভালেই অ
ওলাই ওলাই গ'ল ন তুমিও কৈ চা গ ভ প লাগে বুলি গল ক গাল গল চাগে ভাত পানী কিহে খালে
ভাত ৰাতিপুৱাই খোৱা ৰাতিপুৱা মাছে খালো
মই কেতিয়াৰ পৰাোৱা সোধা নাই মই কিহীয়া খালে সুধিছো
মাছে খালো মাছে
কি
মাছ পুখুৰী মাছ বিল কুহি মাছ মাছে মাছে তাৰ পিছত কোমোৰা খৰিচা দি বনাইছিলে
মুখখন পুৱা মুখখন পোৱা বাঢ়িছে নেকি পুৱা সোমাইছে মাল
হা
মুখখন পোৱা পাতিছো নি মাল পোৱা সোমাই আছে নে বেলেগৰ লগতো পাতিছে
কি কৈছে বুজি পোৱা নাই
মুখখন পোৱা বাজিছে নেকি বোলো মাল ঢেৰ সোমাইছে নে বেলেগৰ লগত পাতিছে
আহ আহ সেই বেলেগৰ লগত পতা
হা
বেলেগৰ লগতো পতা
অ আমাকো দিব আছে নেকি ক আমি পাতিম
কৈছে
আমাকো চিনাকি কৰাই দিব বুলো, আমিও পাতিম।
পাতিব আকৌ, আপোনাকচোন মই কৈ আছো, আপুনিহে নাপাতে। পইচাৰ কাৰণে কথা অ', অ'।
চলাব নোৱাৰো যে প্ৰব্লেম হয় আৰু।
মোক চলাব নোৱাৰা দেখিছো মানুহ মই। মোক চলা তাকে, গম পাইছো, গম পাইছো।
অ', আবাজে খ শখীখ শিখৰ শীখৰ খালে অককল মুখখন বেছি
তীখৰ দীখৰো খুৱাই দিম বাৰু উম
উম
খৰটো খৰটো মই খুৱাই দিম
বেলেগ খাব নালাগে মানে যে
অ শিখৰ দিশটো মই খুৱাই দিম বাৰু উম
অ অ তেতিয়া কঁকালটো কঁকালটোৰ বিষয়ে আছে পুৰা
অলমান খাই দিব বা আৰু ভাল পাব
নহয় কালি অলপ যাম মাৰছিলো, সেইটো কাৰণে কঁকালত ধৰিলে নেকি, শিখৰ খালে কঁকালত নধৰে নহয়।
নহয়, শিখৰ তিখৰবোৰ খাই দিব, তেতিয়া ভাল পাব বুলি কৈছো।
আপোনি ডক্টৰ নেকি?
মই ডক্ট্ৰৰ নহয়, আপুনি আকৌ খালে ভাল লাগে যে, আপোনাৰ গাটো চমচমাই থাকে।
মই ক গা-গাতোহে , কঁকালটো মই কঁকালটো কথাহে কৈছো।
কঁকালটো কাৰণে মালটো খাব লাগিব, মালটো খাব।
সেইটো মোৰ কথা, মই মাল
অ', আপুনি বেছি চুপতি কৰে জোখতকে, বেছি কৰে। কি দৰকাৰ অ', কি দৰকাৰ, আমি কোননো হয় নাই। কবলে, উ, ঠিকে, অ', কি কি কি?
সটো সেইটো মোৰ লাইফ বুলি কৈছো।
অকে অকে, আৰু চাৰে তিনি মিনিট অকে।
সেইখন-সেইখন-সেইখন মোৰ দুনীয়া। তাকে পঢ়া শুনা চলি আছে নে? ভাল ভাল ভাল, পঢ়া শুনা ঠিকে চলি আছে নে?
এ
মা নাজানো
অ'।
পঢ়া শুনা ঠিকে চলি আছে নে?
পঢ়া শুনা ঠিকে চলা নাই। পঢ়া শুনা মানে, অ', কৰে পঢ়া শুনা বেলেগ এক্সট্ৰা পঢ়া শুনা কৰা নাই আৰু পঢ়া শুনা এই কেইদিন।
অ', সময়ো পোৱা নাই চাগে ন?
সময় পোৱা নাই মানে
একো নাই কিন্তু অলপমান এই ইণ্টাৰ্ণচিপৰ কাম আছিলে, সেইখিনি কৰি মেলি আজৰি হৈহে পঢ়িব পাৰিম আৰু কাইলৈ আকৌ ধলপুৰ এইফালে যাব লাগিব, মানে গ্ৰুপকে কৰিব দিছে। এই ইণ্টাৰ্ণচিপৰে।
মানে কিনো ইণ্টাৰ্ণচিপ মানে কিনো?
নকওঁ আৰু।
বুজি নাপাওঁ আমি, মই বুজিয়ে পোৱা নাই মানে হাতৰ কাম নেকি। আমাকো শিকাই দিবাচোন ইণ্টাৰ্ণ দে।
আপোনাৰ কথাবোৰ ভালকে অহা নাই, স্পষ্টকে অহা নাই।
ইণ্টাৰ্ণচিপ এটা।
অ তাকে মই মই কাৰোবাৰ শিকাব পৰা যোগ্য় নহয় হয় মই মানে যোগ অভিজ্ঞতা নাই আৰু একো কামত ইমানখিনি অৰ্হতাও নাই মোৰ শিকাব পৰাকে
দ লে শিকাব অ যেতিয়া পাৰফেক্টে কব মা গম ম
অ অ বাৰু চেষ্টা কৰিম
বাকী মা, অ', মাহঁতে চাহ তাহ খালে?
চবে লগতে খালো আৰু জোনবাইটো ইমান ধুনীয়াকে ওলাইছে।
অ', জোনবাই ক'ত উলাই নু?
দেখিছে নাই আপুনি, সেইটো কওক কিমান ধুনীয়াকে ওলাইছে।
আমাৰ ফালে জোনবাই নুলাই।
কিয়?
উম।
কিয়?
নাজানো কেলে নাযায়
উম হু
আমি দুখীয়া মানহ নে যোনবাই চোৱা যোগ মানে নহওঁগৈ আৰু বিনে প
কথাতে মানুহে নিজকে এনেককা এনেককা এনেকি কথা কৈ থাকিলে মানে মানুহ কি হয় জানে এইেই বহুত পজিটিভ ভাইভতটো নাইকিয়া হৈ যায় মানুহৰ চব কথাতে প্ৰত্যেকটো কথাটো যেতিয়া নিজকে সেইটো ভাল নহয়
আপোনালোকে থাককচোন পজেটিভ ভাইপ লৈ
নিজকে শ্ৰংহ'ব চুপ
আ মই নিজে ষ্ট্ৰং ভ লি ভ ল মইষ্টং নহয় কি কি মই কিষ্টং নহয় মই
দেখিছোঁ মই দেখিছোঁ
আজিলৈকে মই এল গেল কৰি আছো নেকি মই
মই দেখিছোঁ মই দেখিছোঁ
কি দেখিছা আপুনিহঁ
মই দেখিছো খোৱা বোৱা কিহে কৰিলে দাদাহঁত গৈছিলে দাদাহঁত এতিয়া ঘৰলে আহিব নে ৰাতি ট্ৰেইনটা আহিব নে কি
দাদাহঁত থাকিব আজি
অ', অ'
মোৰ ৰূমতে থাকিব।
অসুবিধা নহবনে?
ক কি কাৰানে?
অ' সুধিছো হে মই কি কাৰণ চাৰণ নাজানো।
নহয় নহয় আপাৰ মে কেনেকুৱা ক্ষেত্ৰত অসুবিধা হ'ব পাৰে বুলি ভাবে?
নহয় নবৌও গৈছে, দাদাও আছে আকৌ বিচনা এখনে অসুবিধা নহব নে সেইটো সুধিছো।
থাকিবই লাগিব কষ্টা মষ্ট দুটা তলত শুলে দুটা তলত শুলে দুটা ওপৰত অ'
অঁ', অঁ'
দুখীয়া মানুহ যে দুখন নিচি ল'ব নোৱাৰে আৰু
অঁ'
সেইটো কাৰণে বিচনা ওপৰতো শুওঁ তলতো শুওঁ।
বঢ়িয়া।
অ'
ঠিক আছে হ'ব দিয়ক।
বিজি আছে নেকি দিয়া চুন
ব্যস্ত নাই।
ত' তেন্তে কথা পতা ইচ্ছা নাই?
কথা পতাৰ ইচ্ছা নাইকিয়াও নহয়, কিন্তু কাৰোবাৰ নিজৰ লাইফ যে।
অ' হ'ব দিয়ক।
অ' হ'ব।
হ।